উম শুনিছানে
হয় শুনিছো তুমি
হয় শুনা পাইছো ভালনে তোমাৰ
অ মোৰ ভালেই দিয়া তোমাৰ
মোৰো ভাল এ ক'ত আছা
মই ঘৰতে আছো ৰবা তুমিও ঘৰতে আছা চাগে।
হয় ময়ো ঘৰতে আছোঁ। আজি ভাবিলো আমি নদী আজি সংৰক্ষণৰ বিষয়ে অলপ আলোচনা কৰোঁ নেকি
হয় ঠিকেই ভাবিছো দেই নিশ্চয় নদী আমাৰ জীৱনৰ এক অমূল্যয় সম্পদ পানী কৃষি মীন পালন যাতায়ত আদি বহু ক্ষেত্ৰতে নদীৰ গুৰুত্ব অপৰিসীম।
হয় একেবাৰে ঠিক কৈ কৈছা তুমি নদী নাথাকিলে যিহেতু মানুহৰ জীৱন বহুত কষ্টকৰ হৈ পৰে আৰু কিন্তু আজিকালি নদীসমূহ বিভিন্ন সমস্যা নদীসমূহেও মানে বিভিন্ন সমস্যাৰ সন্মুখীন কৰিবলগীয়া হৈছে নহয়নে।
হয় নদী প্ৰদূষণ এতিয়া এক ডাঙৰ সমস্যা হৈ পৰিছে আহ কল কাৰখানাৰ বৰ্জ্য, প্লাষ্টিক, নলা নদৰ পানী আদি নদীত পেলোৱা হয় তাৰ ফলত নদী প্ৰদূষিত হৈ পৰিছে আৰু নদীৰ গোটেই মানে নদীখন আহ ধৰা জাবৰ জোথৰে ভৰি পৰিছে।
হয় যাৰ ফলত মানে নদীত থকা জলজৰ প্ৰাণী যেনে মাছ, কাছ, ডলফিন এই সকলোবোৰ মানে আহ সকলোবোৰৰ জীৱন মানে বিপদত পৰিবলগীয়া হৈছে তেওঁলোকে নদীত ভাল উ নিজৰ আহ মানে ভালদৰে আহ জীৱন যাপন কৰিব নোৱাৰা হৈছে কেতিয়াবা তেওঁলোক ম মৃত্যু মুখতো পৰে এই নদীৰ পানী দূষিত হোৱাৰ বাবে নহয় নে?
তুমি ঠিক কথাই কৈছা জলজ প্ৰাণীসকলৰ বাবে যিহেতু পানী জীৱন সেইবাবে মানুহে ইয়াৰ যথেষ্ট খিনি চকু ৰাখিব লাগে আৰু কেৱল সেয়াই নহয় মানুহৰ স্বাস্থ্যৰ ওপৰতো বেয়া প্ৰভাৱ পৰে দূষিত পানী ব্যৱহাৰ কৰিলে মানুহৰ বিভিন্ন ধৰণৰ ৰোগ হব পাৰে যেনে দাই। ডায়েৰিয়া, কলেৰা এইবাৰ বিভিন্ন ধৰণৰ এইবিলাক বেমাৰৰ সন্মুখীন হব পাৰে যাৰ ফলত মানুহে জীৱন খিনি অ জীৱনটো হে হেৰুৱাইও দিব পাৰে। সেয়ে মানুহে যথেষ্টখিনি ইয়াৰপৰা উ চব সুধিব লাগে
একেবাৰে সঁচা কথা কৈছা সঁচা একেবাৰে সঁচা কথা কৈছা তুমি মানে আমাৰ অসমৰ বহু নদীও এনে সমস্যাৰ সন্মুখীন হৈছে যেনে ব্ৰহ্মপুত্ৰ নদী বৰাক নদী আৰু ইয়াৰ উপনদীসমূহৰ সংৰক্ষনৰৰ প্ৰয়োজন হয় কাৰণ এই ব্ৰহ্মপুত্ৰ নদীতে মানুহে বিভিন্ন ধৰণৰ আৱৰ্জনাবোৰ পেলাই আহ পানী প্ৰদূষিত কৰে আহ বৰাক নদী নদীতো একেই কাম মানুহে গা ধুই তাতে আৱৰ্জনা পেলাই লেতেৰা আৱৰ্জনাবোৰ পেলাই পিনে বহুতো মানে গোটেই পানীবোৰ লেতেৰা কৰি পেলাই পেলাই আহ মোৰ ঘৰৰ কাষতে এটা বাঢ়নী নদী আছে য'ত মানুহে ইমান বেয়া আৱৰ্জনা লেতেৰা আৱৰ্জনাবোৰ পেলাই যাৰ ফলত মানে পানী দূষিত হোৱাৰ লগতে পানীবোৰ কলা হৈ গৈছে আৰু এই পানীবোৰ যাইতো শেষত ব্ৰহ্মপুত্ৰ নদীতে লগ হয় ত' সেই তাৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ পানীবিলাক গোটেই দূষিত হৈ পৰিছে আৰু তাত থকা জলজৰ প্ৰাণীবোৰ যিবোৰ আছে সেইবোৰো বিপদত পৰিছে সেই জলজ প্ৰাণীবোৰো মানে মৃত্যুমুখত পৰিছে। এই বাঢ়নী নদীৰ কাষত যিবিলাক আৱৰ্জনা পেলাই সেই আৱ আৱৰ্জনাবোৰ মানুহে কৰে আৰু মানুহে পেলাই মই ভাবো যে মানুহে এই বিষয়ে অলপমান সতৰ্কতা অ অৱলম্বন কৰাটো উচিত নহয়নে বাৰু।
ঠিক কথা কৈছা দেই মানে ধৰা আহ নদীত মানুহে মানুহে কিছুমান কুস্বভাৱৰ বাবে আমাৰ আহ মানুহৰ বেলেগ মানুহৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন কৰিব লগা হব লগা হয় মানুহৰ এই য'ত ত' জাবৰ জ জাবৰ জোথৰ পেলোৱা স্বভাৱৰ বাবে নদীৰ বুকত বিভিন্ন ধৰণৰ পাষ্টিক জমা হোৱাৰ পিছত জমা হোৱাৰ লগে লগে যেতিয়া বানপানীৰ সময় হয় অলপমান এজাক বৰষুণ দিলেই নলা নৰ্দমা সববিলাক মানুহৰ ঘৰে ঘৰে বানপানী সোমাই এইবিলাক কাৰণতে তেওঁ সোমাই তেতি ত জাৱৰজনা আৱৰ্জনা পেলাই হয় উটি যাব নোৱাৰে বা কিছুমান আৰু হয় পানীৰ লগত ত চব বস্তু মিহলি হৈ নাযায় প্লাষ্টিক এইবিলাকতো মিহলি হৈ নাযায় ন
হয় যিহেতু নলা নৰ্দমাবোৰত
বালিচোড়া খনন আৰু অবৈধ দখল হলেও নদীৰ ক্ষতি কৰে দিয়াচোন নদীৰ পাৰত গছ যিমান খিনি গছ গছনি মানুহে যিমান কৰিব পাৰে সিমান খিনিয়ে ভাল
হয় আৰু গছ গছনি কটাৰ ফলত আহ ভূমিস্খলন গৰা ঘনীয়া এইবোৰ হৈ থাকে আৰু যাৰ ফলত মানে তাৰে মাটিবোৰ গৈ পিনে নদীৰ পানীৰ লগত মিহলি হৈ যায় আৰু যাৰ ফলত নদীৰ পানী পানীও কমি যায় আৰু নদীত থকা যিবিলাক জলজৰ প্ৰাণী সেইব বহুত। ক্ষতি হয় বহুতো ক্ষতি হয় আৰু গছ কটাৰ ফলত মাটিৰ ক্ষয়ো বৃদ্ধি পায় যাৰ ফলত মানে অধিক ক্ষতি কৰে
তুমি ঠিক কথাই কৈছা দে। নদী সংৰক্ষণৰ বাবে আমি এনেক কি কি ব্যৱস্থা ল'ব পাৰো?
মই ভাবো যে নদী সংৰক্ষণৰ ক্ষেত্ৰত আমি বহুখিনিয়ে ব্যৱস্থা লব পাৰো তাৰ ভিতৰত প্ৰথমে নদীত আৱ আৱৰ্জনা বা প্লাষ্টিক অ আমি পেলোৱা বন্ধ কৰিব লাগিব যেনেকে তুমি কলাই সকলোকে এই বিষয়ে মানে সজাগ হব লাগিব আৰু এ নদীত যিটো এ মানে নদীৰ পানী প্ৰদূষণ প্ৰ দূষিত হোৱাৰ মানে সকলোতকৈ ডাঙৰ সমস্যাটোৱে হল যে নদীত আৱৰ্জনা বা প্লাষ্টিক পেলোৱা নদীত যদি আৱৰ্জনাবোৰ পেলোৱা নাযায় তেনেহলে নদীৰ পানী কেতিয়াও দূষিত নহয় আৰু এইবোৰতো আমাৰ মানুহৰে কাম হয় কবলৈ গলে এজন মানুহৰ ভুলৰ বাবে আমি গোটেই মানৱ সমাজে এই আহ মানে সমস্যাটোৰ সন্মুখীন হব লগগীয়া হয় যেনেদৰে তুমি কলা যে অলপ আগতে নলা নৰ্দমাৰ পানী আমাৰ ঘৰৰ ভিতৰত সোমাই যায় অলপমান বৰষুণ হলে বানপানীৰ সৃষ্টি হৈ যায় নলা ন নৰ্দমাৰ পানী কিয় ভ ভৰ্তি হৈ যায় কাৰণ তাতে মানুহে যিবিলাক আৱৰ্জনাবোৰ পেলায় সেই আৱৰ্জনাবোৰ ওলাই যাব নোৱাৰে যিবিলাক আৱৰ্জনা মানে মাটিৰ লগত মিহলি হৈ নাযায় যে সেই আৱৰ্জনাবোৰে পথ বন্ধ কৰি দিয়ে যাৰ ফলত মানে পানীবোৰ ওলাই যাব নোৱাৰে আৰু সেই পানী পানীবোৰ জমা হৈ পিনে ওপৰলৈ উঠি আহে যেতিয়া অতিবৃষ্টি হয় সেই অতিবৃষ্টিৰ ফলত সেই পানীবোৰ মানে উঠি আহি পিনে আমাৰ ঘৰৰ ঘৰত সোমাই বা বানপানী বানপানীৰ সৃষ্টি হয় বা দূষিত পানীবোৰ চৌদিশে বিয়পি পৰে নহয়নে বাৰু
হয় মই ভাবো যে চৰকাৰে নদী পৰিস্কাৰ অভিযান আয়োজন কৰিলেহে ভাল ফল পোৱা যাব। কাৰণ ধৰা আৰু স্কুল কলেজ আৰু সমাজৰ বিভিন্ন অনুষ্ঠানৰ জৰিয়তে যদি সচেতনতা বৃদ্ধি কৰিব পৰা হয় তেনেহলে এতিয়া বৰ্তমান যিমানখিনি মানৱ সমাজে যিখিনি সমস্যা ভুগি আছে হয়তো ভৱিষ্যতে এইবিলাক যদি চৰকাৰে অভিযান চলাই আমি সেইখিনি সমস্যাৰ মুখামুখি হ'ব লগা প।ৰিস্থিতিয়ে যদি আহি নপৰে অন্ধ্ৰ চৰকাৰে কঠোৰ আইন যদি প্ৰয়োগ কৰি নদী দুখন নিয়ন্ত্ৰণ কৰিব পাৰে তেনেহ'লে আৰু বহুত ভাল কথা হব আৰু কল কাৰখানা সমূহকো যদি বৰ্জ শোধন কৰি শোধন কৰিব মানে মানা কৰে বা কোনো ধৰণৰ নিয়ম প্ৰয়োগ নকৰে তেনেহলেতো নদীবিলাক দূষিত হৈ যায়ে থাকিব। ত চৰকাৰেও এইবিলাক এইবিলাকৰ ওপৰত চকু দি বিভিন্ন ধৰণৰ খিনি অৱ অৱলম্বন কৰিব লাগে। তেতিয়া আমি মানুহ সমাজে পি -পিছত ভবিত তাৰপিছতে এইবিলাক সমস্যা যাতে মুখামুখি হব লগা লগা নহয়।
হয় একেবাৰে সচা কথা কৈছা তুমি। মানে চৰকাৰে যিমানখিনি পাৰে সিমান খিনিয়ে মানে নদী সংৰক্ষনৰ বাবে আইন যি খিনি আইন বা যিযোনো আয়োগ তেওঁলোকে বৱস্থা কৰিব লাগে। নদী সংৰক্ষনে কেৱল পৰিৱেশে নহয় অ অৰ্থনীতিৰ বাবেও উপকাৰী হয়, নহয়নে বাৰু?
হয় তুমি ভাল কথাই কলা। আ কৃষি, মীন পালন আৰু পৰ্যটন উদ্যোগ নদীৰ ওপৰত বহুলংখে মানে নিৰ্ভৰশীল কাৰণ আহ বিভিন্ন ধৰণৰ এই প্ৰযুক্তিৰ জৰিয়তে আজি বি নদীও বা পানীও বিভিন্ন ধৰণৰ এইবিলাকৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সহায় কৰিছে। আৰু ধৰা নদীসমূহ যদি সুস্থ হৈ থাকে তেতিয়াহে কৃষকসকলে যথেষ্ট পানী লাভ কৰিব পাৰিব। যদি নদী সমূহ বিষাক্ত হৈ থাকে তেনেহলে কৃষকসকলৰ যিখিনি খেতি কৰিছে সেইবিলাকত কোনো ধৰণৰ প্ৰভাৱে নপৰিব বা সেই খেতি বিলাক আহ খেতি খেতিবিলাকো কোনো ধৰণৰ লভীয়াকৈ বাঢ়ি নাহিব যাৰ ফলত আমি যিখিনি ফল পাম, সেই খেতিৰ পৰা যিখিনি ফল পাম আমি সেইবিলাকো আমি প্ৰটিনযুক্ত নহব বা আমাৰ কোনো ধৰণৰ খালেও আমাৰ কোনো ধৰণৰ গা লাগ গাত নালাগিব। কাৰণ সেই তলৰ পৰা অহা বস্তু খিনি যদি ভাল নহয় হয় বস্তুখিনি যদি ভাল নহয় আমি সেইবিলাক খাই কিনেও কোনো ধৰণৰ উপকাৰ নাপাম।
হয় আৰু বৰ্তমান জলবায়ু পৰিৱৰ্তনৰ ফলতো নদীৰ ওপৰত প্ৰভাৱ পৰিছে। আ যিহেতু অতিবৃষ্ট যি আৰু কেতিয়াবা খৰাঙি নদীৰ স্বাভাৱিক প্ৰভাৱ বিঘ্নিত কৰে আৰু অতিবৃষ্টি হ'লে তেতিয়া আ বেছিকে পানী বিয়পি পি পৰে তাৰ ফলত জলজ পাানীৰো অলপ অসুবিধা হয় আৰু খৰাং বতৰৰ বাবে যেতিয়া পানী কমি যায় তেতিয়া জলজ পানীবোৰ পানীত পানীৰ তেতিয়া পৰিমাণ কমি যায় আৰু জলজ পানী প্ৰাণীবোৰৰো মানে অলপমান সমস্যা দেখা পোৱা যায়। তেওঁলোকে থাকিবৰ বাবে যিবিলাক আ য'ত পানীৰ প্ৰবাহটো বেছি তালৈকে তেওঁলোকে যাবলগীয়া যাবলগীয়া হয় গোটেই জলজৰ প্ৰাণীবোৰ তেতিয়া মানে তেওঁলোকৰ কিছুমানে মৃত্যবৰণ কৰিবলগীয়া হয় কিছুমানৰ অসুবিধাও হয় বা কিছুমানে আৰু এই অহ এই সমস্যাবোৰে মানে মাছমৰীয়াসকলৰ জীৱিকাৰ ওপৰতো প্ৰভাৱ পেলায়। যিহেতু মাছমৰীয়াসকলে এ এই জলজপ্ৰাণীবোৰ ধৰিয়ে নিজৰ জীৱনটো অতিবাহিত কৰি থাকে। তেওঁলোকে আহ নিজৰ জীৱনৰ যিটো বাট আহ পইচা বা ধন আহ গোটোৱাৰ যিটো সম মানে পথ হয় সেইটো তেওঁলোকৰ এই জলজ প্ৰাণীসমূহৰ জৰিয়তে যিহেতু চলি থাকে তেতিয়া এই জলবায়ুৰ পৰিৱৰ্তনে মানে তেওঁলোকৰ জীৱনতো অতিকে প্ৰভাৱ পেলোৱা বুলি দেখা পোৱা যায়।
তুমি ঠিক কথাই কৈছা। এ এনেহেন এনে এইবিলাক পৰিস্থিতিত কিন্তু নদী সংৰক্ষণ আটাইতকৈ অধিক প্ৰয়োজনীয় হৈ পৰিছে দেই। আৰু নদীৰ পাৰত অধিক গছ ৰোপন কৰিলে বহু ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু আমি আমি অলপতে কৈয়ে উঠিলো যে চৰকাৰে বিভিন্ন ধৰণৰ সমস্যা মানে বিভিন্ন ধৰণৰ ধৰা এইবিলাক সমস্যাৰ কাৰণে অৱলম্বন বিভিন্ন ধৰণৰ নিয়ম নীতি অৱলম্বন কৰিব লাগে কিন্তু অকল চৰকাৰখনে কৰি থাকিলে জানো সীমিত অ জনসাধাৰণৰ সহযোগিতা অবিহনে যদি আমি এইবিলাক কাম কৰিবলৈ যাওঁ তেনেহলে কোনো ধৰণৰ আমি ফলে নাপাম। অকল চৰকাৰখনে লাগি থাক তাই সম্ভৱ নহয় দিয়াচোন আমি সাধাৰণ জনসাধ সাধাৰণ জনতাই যদি সাধাৰণ জনতাই যদি আগবাঢ়ি যাও, এইবিলাক কাম তেতিয়াহে সফল হব। আৰু চৰকাৰখনেতো আমাৰ কাৰণেই কৰি থাকিব।
চৰকাৰেটো এইটো কামতটো আগুৱাই লৈ যাব নোৱাৰে। আমি জনসাধাৰণ কামটো কৰি থাকিব লাগিব আৰু মানে প্ৰত্যেক নাগৰিকে নিজৰ দায়িত্ব পালন কৰিব লাগিব। নহলে, উম এই মানে যিটো সমস্যা, সেইটো সমস্যা কেতিয়াও সম সমাধান নহয়।
ত ধৰা নদী আমাৰ মাতৃৰ দৰে হয় ।আহ ই আমাক পানী, খাদ্য আৰু জীৱন দিয়ে যি আমি আমি য আমি যিবিলাক কাৰাৰেৰ তো আমি যিখিনি ধৰণৰ আহ লাহ উল্লাস জীয়া জীৱন নিৰ্বাহ কৰি আছো ফেনৰ তলত আছে। লাইটৰ পোহৰত থাকিবলৈ পাইছো এইসমূহ কৰ'ৰ পৰা নহয় বিদ্যুৎ কৰ পৰা সৃষ্টি যে এই নদীৰ পৰাইতো বিদ্যুত সৃষ্টি হয় ন সেয়েহে আমি নদীক সন্মান আৰু সুৰক্ষা দুয়োটাই দিব লাগিব। নদীটো যাতে কোনো ধৰণৰ নদী যে ত আমি নিজৰ মাতৃৰ দৰে ভাবিব লাগে তেনেহলে কোনো ধৰণৰ যাতে অসুবিধা নাপাই নদীয়ে কোনোধৰণৰ যাতে কষ্ট নাপ এই সেইবিলাক আমি ভো বিভিন্ন ধৰণৰ অহ ভাবি কথা ভাবি আগ বঢ়াই লৈ যা- লৈ যোৱা যাব লাগিব শুনিছা নে?
ঠিক আছে বাৰু। আজি ইয়া ইমানতে সামৰো আকৌ এটা নতুন বিষয়ত কথা পাতিম।
ঠিক আছে বাৰু ধন্যবাদ।